অহ ক
কি কৰিছ?
মই বহি আছিলো দেই এনেই
গৰম কেনে?
গৰম ভালেই ৰ ৰাতিপুৱা বৰষুণ দি আছিল ন
অঁ এতিয়া কাৰণে পৰিৱেশো ঠাণ্ডা হৈছে
অ তেতিয়াহ'লে ঠিকে আছে কিন্তু আকৌ ৰ'দ দি আছে।
তাকেটো
চৌবত ঘৰতে
ঘৰটে আছোঁ ৰ।
কিবা খালি নে নাই?
এইবিলাক খোৱা নাই খাম আৰু।
উত উথিচহে নেকি?
নাই উথিছোঁ কেতিয়াবাই খোৱাই হোৱা নাই।
আচ্ছা আচ্ছা।
বাকী কথা এটাৰ কাৰণে ফোন মাৰিলো ৰ টোক?
অ ক
আজি ভ্ৰমণৰ বিষয়ত অলপ জলত কথা পাতিম বুলি ভাবিলোঁ।
ভ্ৰমন দে'চোন ক?
ছা ভ্ৰমণ ভ্ৰমণ মানেতো অকল এটা ঠাইৰ পৰাই আন এটা ঠাইলৈ যোৱাই নুবুজায় এইটোতো এটা নতেন নতুন অভিজ্ঞতাও লাভ কৰে মানুহক, ত নতুন মানুহে চিনি পোৱা নতুন সংস্কৃতি জানিব পাৰি, আৰু তাৰ পৰা যদি জীৱনক অধিক সমৃদ্ধি কৰাৰ এক সুন্দৰ মাধ্যম এটা জড়িত কৰি তোলে।
সেয়ে মানে কিছুমান মানুহেতোক ভ্ৰমণৰ নিজৰ চখ হিচাপে লয় আৰু, আৰু কিছুমানে বয় বস্তু নতুন -নতুন বস্তু শিকাৰ কাৰণে লয় কিছত কিছুমানে তোৰ ব্যৱসায়ৰ কাৰণে লয়, কিছুমানে তীৰ্থ যাত্ৰাৰ বাবে ভ্ৰমণ কৰে তাৰপিছত ভ্ৰমণে মানুহৰ মানে মন- মগজু সতেজ কৰি তোলে আৰু জীৱনলৈ মানে নতুন দৃষ্টিভংগী আনে।
অ
মানে ভ্ৰমণ বুলিলে কি বুজা তই?
ভ্ৰমণ মানে চা নিজৰি মানে চা নিজৰ যিটো স্থায়ী বাস্থানৰ পৰা আন ঠাইলৈ কোনো উদ্দেশ্য যোৱা উদ্দেশ্যৰে যোৱা আৰু পুনৰ উভতি অহাটোকে ভ্ৰমণ বুজা বুলি মই ভাবোঁ আৰু কাৰণ আৰু এই উদ্দেশ্য যিটো হ'ব পাৰে ধৰ বহুত কাৰণেত ভ্ৰমণ কৰে মানুহে যেনে শিক্ষা ক্ষেত্ৰৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, ক'ৰবাত ধৰক কাৰোবাক ল'ৰা-ছোৱালীক বাহিৰত পঢ়াবলৈ ভ্ৰমণ কৰাব পাৰে, নাইবা চিকিৎসাৰ ক্ষেত্ৰত হওক নিজৰ কৰ্ম ব্যৱসায়ৰ কথা হওঁক, য' ধৰ্মীয় কাৰ্য যেনে ধৰক মঠ- মন্দিৰলৈ ফুৰিব গ'লি বাহিৰ জেগাত ফুৰিলি সেইটো কাৰণে হ'ব পাৰে আৰুনাইবা পৰ্যটন অথোৱা বিনোদন আৰু?
মানে ভ্ৰমণৰ লগত কেৱল মানে দূৰত্বৰ সম্পৰ্কে নাই আৰু, অভিজ্ঞতা আৰু শিক্ষাৰো গভীৰ সম্পৰ্ক আছে। উম
কিহ মানুহতো বিভিন্ন কাৰণত ভ্ৰমণ কৰে।
অ
মনোৰঞ্জনৰ বাবে হ'ল, বা নতুন চাইছা থাইচাপ কাৰণে ভ্ৰমণ কৰে, নতুন মানুহক লগ পাবলৈ যায় কিছুমানে, তাৰপিছত বিভিন্ন সংস্কৃতি জানিবলৈও যায়, তাৰপিছত পঢ়াৰ ক্ষেত্ৰততো যায়েই আৰু চাকৰি বা নিজৰ বিজনেচৰ কামতো যাব প পাৰে আৰু লগতে আত্মীয় স্বজনক লগ কৰিবলৈও যায়, আৰু তীৰ্থৰ যাত্ৰাৰ বাবেতো বেছিভাগ সেইবাবেই যায়, আৰু স্বাস্থ্যৰ উন্নতিৰ কাৰণেও যায়,
অ' সেইটোয়ে মানে, ইয়াৰ বাহিৰেও তো মানে বহুতে নিজৰ মানসিক চাপ কমাবলৈ ভ্ৰমণ কৰে, আৰু তোৰ ব্যস্ত জীৱনত, অলপ সময়ৰ বাবে মানে প্ৰকৃতিৰ কাষ চাপি থাকিবলৈ মানে ভ্ৰমণ কৰে আৰু মনটোক যাতে শান্তি পায় আৰু।
সেইটোৱেই বাকী ভ্ৰমণটো বহুত ধৰণৰে হ'ব পাৰে, যেনেকে ধৰ ঘৰুৱা ভ্ৰমণ হ'ল। ত' তোৰ ঘৰুৱা ভ্ৰমণ মানে, তোৰ নিজৰ ৰাজ্য বা দেশৰ ভিতৰতে কৰা যিটো ভ্ৰমণ বুলি কয়। আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ হৈছে, তোৰ ধৰ বিদেশলৈ গলি। দেশৰ বাহিৰত গ'লি ভ্ৰমণ কৰিবলে আৰু শিক্ষামূলক ভ্ৰমণ বুলি এটা আছে। এইটো তোৰ মানে ধৰ বিদ্যালয়, মহাবিদ্যায় বা বিশ্ববিদ্যালয় শিক্ষামূলক, টুৰ বুলি যে লৈ যায় যে ভ্ৰমণত। সেইটো হ'ল, পিছত ব্যৱসায়িক ভ্ৰমণ হ'ল। মানে অফিচ বা ব্যৱসায়িক কামৰ বাবে ভ্ৰ কৰা ভ্ৰমণ হ'ল। লগতে তো ধৰ্মীয় ভ্ৰমণ মঠ-মন্দিৰ চাবলৈ যায় মানুহে, মছজিদ চাবলৈ যায়। বা গীৰ্জা বড তাৰ পৰা আদি যিমান ধৰ্ম ধৰ্ম লোকসকলে যায় আৰু। না নান জাগাত তীৰ্থ ভৱন হিচাপত বা ধৰ্মক কামৰ হিচাপত আৰু তাৰপিছত তো দুশ সাহ সাহিক ভ্ৰমণ এইটো ট্ৰেকিং হ'ল পাহাৰ আৰোহণ হ'ল। বা নদী অভিজাৰ হ'ল, বা জংঘল ভ্ৰমণ আদিৰ কাৰণেও যায়।
আচ্ছা আচ্ছা, এনে মানে ভ্ৰমণ কৰাৰ লাভটো কি? হম' হম'
কি কৈছ?
ভ্ৰমণ কৰাৰ লাভটো কি?
ছা, মোৰ মতেতো ভ্ৰমণ কৰা লাভ হৈছে ধৰ জ্ঞাতে তো ভ্ৰমণ কৰিলে জ্ঞান বৃদ্ধি হয় আমাৰ। আৰু যদি তো সুধিব বিছাৰ কেনেকৈ তেতিয়াহ'লে ধৰ আমি যেতিয়া নতুন ঠাইলৈ যাওঁ, তেতিয়া তাতে আমি তা নতুন ভাষাবোৰ শুনো মানুহৰ। নতুন মানুহ লগ পাওঁ, নতুন মানুহৰ খাদ্যবোৰো গম পাবি ন নতুন খাদ্য জানো কি খায়, কি নাখায়, তাৰে নতুন সংস্কৃতিবোৰ আমি গম পাওঁ। তাৰে ইতিহাস শিকোঁ। আৰু লগতে মানুহ জীৱনৰো ধৰণ কাৰণ দেখা পাওঁ, ইয়াত কেনেকে থাকে। কেনেকে বসবাস কৰে, সেই আৰু সেইকলৰ বাবে আমি জ্ঞান বৃদ্ধি কৰোঁ আৰু।
অ' মানে, হেৰি আজিকালিতো বহু মানুহে মানে মানসিক চাপ ভোকে ন,
উম'
সেইটো কাৰণে মানে তোৰ হেৰি ভ্ৰমণত মানে উইদেগ কমাই, মানে মানসিক চাপ ত হাস কৰে আৰু, তাৰপিছত তোৰ মন ভাল কৰে, নতুন শক্তি দিয়ে, আৰু আত্মবিশ্বাসটো বৃদ্ধি কৰে।
কৰে আৰু এনেত ভ্ৰমণে টো শৰীৰৰ ওপৰতো প্ৰভাৱ পেলায়।
অহ' আহ শৰীৰৰ ওপৰত প্ৰভাৱ নেপেলা নহয় পেলাই মানে তোৰ এনেতো খোজ, আমিতো ঘৰতে থাকো ভ্ৰমণ কৰিলেতো খোজ কঢ়া যায় বেছি। তাৰপিছত পাহাৰীয়া অঞ্চলত মানে টো টিং কৰিলে শৰীৰতটো সুস্থ থাকে আৰু তোৰ ভাল বতাহ বা পোৱা যায় ন। গছ গছনি বেছি থাকে বহুত জাগাত। আৰু তোৰ প্ৰকৃতিৰ সংস্পৰ্শত থাকিলে মানে স্বাস্থ্যটো উন্নত হয় আৰু
হয় হয়।
এনে অসমতো ভ্ৰমণৰ কাৰণেতো বহুত ধুনীয়া ধুনীয়া জাগা আছে ন।
আছে বহুত আছে যেনে ধৰ তোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমত কাজিৰ কা বুলিলেতো গমেই পাওঁ। ইমান বিখ্যাত কাজিৰঙাখন লগতে তোৰ মানস ৰাষ্ট্ৰীয় উদ্যান আহে। তাৰপিছত মাজুলী আহে মাজুলীও কিমান বিখ্যাত অসমত। লগতে তোৰ আপাৰ আছামৰ ফালে যদি আমি চাব যাওঁ শিৱসাগৰ হ'ল য'ত তোৰ ৰংঘৰ কাৰেংঘৰ আদি আছে য'ত হাফ লং আছে। বাকী আমাৰ ইয়াতে কামাখ্যা মা মন্দিৰ আছে। তাৰপিছত উমানন্দ দ্বীপ এটা আছে ব্ৰ প মাজত আৰু লগতে তোৰ পবিতৰা। অভয়াৰণ্য আছে। সেয়াই আৰু এইবোৰ ঠাইটোৰ ধৰ দেশ বিদেশৰ পৰা মানে বহুত পৰ্যটক আহে আৰু ইয়াতে চাবলৈ।
মট আৰু আৰু তোৰ অসমৰতো বাহিৰেও ভাৰততো বহুত ধুনীয়া ধুনীয়া জাগা আছে।
আছে আছে।
তেনেদৰ কাশ্মীৰ হওক ৰাজস্থান হওক গোৱা হওক। কেৰেলা হওক। তাৰপিছত দাৰ্জিলিং আছে, ছিকিম আছে চিমলা আছে তাৰপিছত মানালী আছে, আগ্ৰা আছে, জয়পুৰ আছে।
বহুত আছে।
ব ধুনীয়া ধুনীয়া জেগা আছে।
এনেটোৰ। বিদেশ ভ্ৰমণৰোতো এক বেলেগ আনন্দ আছিল দূৰত মানে
অ'
যেনেকে ধৰ তোৰ মানে তোৰ তাত এটা‌ নতুন সংস্কৃতি পাবি। উন্নত পৰিবহন পাবি। য'ত খাদ্যবোৰ নতুন দেখা পাবি। আধুনিক খাদ্য কিছুমান দেখা পাব যিটো আমি ইয়াতে চলা নাযায়। আ আধুনিক চহৰ দেখা পাবি আৰু তাৰে ঐতিহিক স্থানবোৰো বহুত বেলেগ সেইবোৰে দেখিবলৈ পোৱা যায় আৰু
এইটোৰ হেৰি ভ্ৰমণৰ আগত মানে কি কি কথা এনে মনত ৰাখিব লাগে।
মোৰ মতেতো ভ্ৰমণ কৰাৰ আগত ধৰ আগতেতো তাৰ পৰিকল্পনা কৰি ল'ব লাগে ক'ত যাবি কেনেকৈ যাবি? ভালকৈ এটা প্লেনিং বনোৱা উচিত লগতে তোৰ বাজেটো তৈয়াৰ কৰিব লাগে সেই হিচাপত। তই থাকা খোৱা লোৱা ফুৰা ঘূৰা সেইবোৰ চব মানে তই হিচাপত এটা বাজেট তৈয়াৰ কৰিব লাগিব। লগতে তোৰ প্ৰয়োজনীয় তোৰ নথি পত্ৰসমূহ লগত ৰাখিব লাগিব। যেনে ধৰ পাছৰ্ পাছপৰ্ড হ'ল। ভিজা হ'ল। আৰু তোৰ পাৰ্চনেল ডকুমেণ্টছখিনি লগতে তোৰ ঔষধ ৰাখিব লাগিব। কিছুমান কিছুমান কাৰণ পিছত যদি কিবা এটা সৰু সুৰা বেমাৰে দেখাই দিয়ে ত যাতে ঔষধ লগত থাকিলে যাতে তই আগৰ পৰাই থাকিব পাৰোঁ আৰু ত লগতে পৰিষ্কাৰ পানী খোৱাব লাগিব। তাৰপিছত স্থানীয় নিয়মখিনি মানি চলিব লাগিব। এইখিনি জাগাৰ নিয়ম কেনে কি সেইবোৰ তই মানিব লাগিব। তাৰপিছত প্ৰকৃতি খিনি ত নষ্ট কৰি তাৰে যদি কিবা ভাল প্ৰকৃতি খিনি তই নষ্ট যাতে নকৰ সেইখিনি তই মনত ৰাখিব লাগিব আৰু তই বাহিৰৰ দেশতে প্লাষ্টিক যিমান কমাই ব্যৱহাৰ কৰিবি হিমানে মানে ভাল আৰু
অ' অ' আজিকালিতোতো ৰেচপনচিবল টুৰিজিমৰ কথাও বহুত কোৱা হয় ন
হয় হয়। কোৱা হয় যেনেকে ধৰতৰ আৱৰ্জনা যাতে নেপেলায়। মানুহবোৰে আৰু গছ গছনি যাতে নষ্ট নকৰে পাৰিলে যাতে আৰু স গছ পুলি ৰুৱে লগতে তোৰ বন্যপ্ৰাণীকো যাতে বিৰক্ত নকৰে। সিহঁতক যাতে একো কষ্ট নিদিয়ে। সিহঁতকো যাতে ভদৰে য'তে থাকে থাকিব দিয়ে শান্তিত আৰু স্থানীয় সংস্কৃতিৰো সন্মান যাতে কৰে আৰু সেইবোৰে আৰু ৰেচপনচিবল টুৰিজিমৰ এটা অৰ্থ আৰু
তোৰ আগতেতো ভ্ৰমণটো কঠিল আছিল।
হয়।
এতিয়াটো তোৰ অনলাইন কেট বুকিং হয়। প্ৰছত ত জি পি এছ থাকে। গুগল মেপছ আছে তাৰপিছত অনলাইনতে হোটেল বোৰ বুকিং হয়। ত আজিকালি এই ডিজিটেল মানে এইবোৰে আজিকালিটো ভ্ৰমণতটো বহুত সহজ
অ এতিয়া বহুত সহজ হৈ গৈছে মানে ভ্ৰমণ কৰাতটো
সেইটোৱে এনে টোৰ মানে আটাইতকৈ মনত থকা ভ্ৰমণ কোনটো আৰু
আহ মোৰ ক'বলৈ গ'লে ছা মই যেতিয়া কাজিৰঙা গৈছিলো সেইটো মানে মোৰ কাৰণে বহুত মানে স্মৰণীয় মানে এটা ভ্ৰমণ বুলি মই ভাবোঁ কাৰণ তাতে আমাৰ অসমৰ যি এশঙীয়া গড় যিটো গোটেই বিশ্বতে বিখ্যাত এই এশিঙীয়া গড়টো খ পাইছিলোঁ তাতে লগতে হাতী চাফাৰী কৰিছিলোঁ আৰু প্ৰকৃতিৰ সকলো অভিজ্ঞতা মানে মোৰ আজিও মানে মনত আছে আৰু যদি ভাবোঁ কথাবোৰ
আচ্ছা মোৰ কাৰণেতো ম মোৰ কাৰণেতো মাজুলী কাৰণ মাজুলীত বহুত সত্ৰ আছে তাৰপিছত তাৰে সংস্কৃতি হওক নদীৰ মাজত মানে বঢ়িয়া লাগে আৰু মানে তাৰে জীৱনটোয়ে বেলেগ
সঁচাকৈ
এনে মানে সামগ্ৰিকভাৱে ক'বলৈ গ'লে স তোৰ ভ্ৰমণে মানুহক মানে জ্ঞানী তাৰিছত অভিজ্ঞ উদাৰ আত্মবিশ্বাস হে কৰি তলে ইমানে কেৱল মানে ঘুৰাটোৱে নহয় আৰু জীৱনৰ এটা মূল্যবান শিক্ষা হয় ভ্ৰমণটো
দিয়ে দিয়ে আৰু লগতে ধৰ আমি য'তেই যাওঁ তাৰে সেই ঠাইত আমি সংস্কৃতিখিনি গম পাওঁ তাৰে মানুহবোৰ কেনেকুৱা সেইবোৰ আমি চিনি পাওঁ লগতে তাৰে পৰিৱেশ আৰু অতিক আমি সন্মান কৰিব লাগে। তেতিয়াহে বাহিৰা মানুহে যেতিয়া আমাৰ ইয়াতে আহিব ফুৰিবলৈ ভ্ৰমণ কৰিবলৈ তেতিয়া আমাক অমান আমাৰ বস্তু আম সংস্কৃতি সতে তেতিয়া আপোন কৰি ল'ব আৰু তেতিয়াহে আমাৰ ভ্ৰমণৰ প্ৰকৃত আনন্দটো আমি লাভ কৰিব পাৰিম
উম এই টোৱেটো
সেইটো আৰু ভ্ৰমণ মানে অকল ফুৰাই নহয় ত তাতে গৈ পেলাই কি শিকিলি তাৰে মানুহৰ আচাৰ আচৰণ কেনেকুৱা